হেল্ল' কি কৰিছা?
এয়া কি কৰিবা আছো আৰু ভাতগিটা তোমাৰ অকনমান লাগি মেলি থৈ আহিলো মাৰ লগত। আহি বহিছো হি।
এ মই আছো মই ভাত আধা কৰি থৈ আহিছো তাৰ পিছত এতিয়া কৈ পাই বাকী খিনি কৰিমগে। আজি দিনতটো মানে কামে কামে গ'ল জানাই আৰু। সিটো সিটো মাৰ লগত সহায় কৰি দিছো।
অ।
মাই মানে কি আও ম‌ইয়োতো কৰিছো মায়ে কাপোৰত লাগিলে মানে কাপোৰত বেছি লাগা নাই আচ চলতে ব প্ৰথমতে লাগিছিলে লাগিব নিদিলো মানে কি ককালৰ বিষ আছে যে বহুত দিগদাৰ পি পিছত গৈ পেলাই এইবোৰ মই হে উকতিব লাগিব। এইবোৰ মানে নহব।
পুৰণি যিবোৰ যিমান গাল গোট খাই লাগে।
অ।
আমাৰ সেই
নোৱাৰি নোৱাৰি নোৱাৰি।
নোৱাৰি দেই আমাৰ দুদিনমান আগৰ পৰাই মানে অকনমান অকনমানকে কৰি থকা হৈছে আও।
মই মই তেনেকে অকমান অকমানকে অকমান অকমানকে তিয়ালো। তাৰপিছত তিয়াই লৈ পেলাই কি কৰিলো মানে বেয়াটো ধুই এই পাই বিচনাখনত দমাই থৈ দিছো।
গম পাইছো অ।
যি আকৌ এই শুই থকা বিছনা কখনৰ খিনিও বেয়া লাগে নহয়। আৰু ইটো পিছত সিটো উলিয়াই থাকোতে উলিয়াই থাকোতে কাপোৰে কাপোৰ হল।
অ আই তোমাৰ কাপ ইটো সিটোকে গাৰুৱে আৰু গাৰু গিলি পে কিমান কেইটা ওলাই
অ সেইটোয়ে তাৰপিছত মানে কি জান নে বহুত দিন মানে মই নামঘৰ মন্দিৰলৈ যোৱা নাই তাৰপিছত মাক আজি তাকে কৈছো বোলো কাইলে বোলো এই ৰাম মন্দিৰৰ ফালৰ পৰা আহিমগে দিনতে যাম বাৰু সেইটো কাৰণে যাবা মানে নহয় তোমাক লগ ধৰিবলে হে ফোন কৰিছো মই
দিনত খোলা নাথাকে পাচবেলা তোমাৰ অ তোমাৰ চাৰে চাৰিটা চাৰে চাৰিটা পাঁচ
অ সেইটে সন্ধিয়াতে সন্ধিয়াতে সন্ধিয়াতে যাম
অ সন্ধিয়াতে ওলাবা তেতিয়া মানে কি দিনত তোমাৰ নুখুলে দিনত সেই খুলে মানে কিন্তু তোমাৰ মন্দিৰ ভাগ
ময়ো সন্ধিয়া ক ময়ো সন্ধিয়াতে গৈছো কিন্তু মই গম নাপাওঁ দিনত নুখু
নাই নাই নুখুলে মই মানে কেনেক গম পালো মোৰ সেই তাত ফটোশ্বুত এটা কৰিছিলো তাপা ফটোশ্বুট টো কৰোতে দিনত মানে আমি মন্দিৰভাগ পাম বুলি গৈছো তাৰপিছত নাই নহয় পূজা পাতলতো হোৱাই নাই তাৰ পৰাা আমি মানে একদম থাকোতে থাকোতে আমাৰ মানে যেতিয়া মানে তোমাৰ এই তাত পূজা কৰিবলে মানে আহ তাত তেওঁলোকে মানে আমাৰ মেকাপ চেকাপ কৰি আজৰি হওতেটো সন্ধিয়া লাগিলে তাৰ পিছত সেই সন্ধিয়া লাগোতে মানে চাৰিটা নে চাৰে চাৰিটা বজাত মানে মন্দিৰভাগ তোমাক খুলি দিছে মানে তাৰ পা সেই তাত থকা মানুহকেইজনে কৈছে সময়টো দেৰি হয় মানে তাত খোলা
তেন্তে একো নাই আমি সন্ধিয়া সময়তে যাম গৈ লৈ পেলাই সেৱা কৰি আহিমগে দেই মোৰ মানে যাবলৈ মন গৈ আছে জেগা খিনি ইমান ধুনীয়া শান্তি প্ৰিয় জেগা আৰু ভালো লাগে মনটো খালি হেৰি ৰাতি হলে অকন সোমাব লাগে সেইটো কাৰণে ভয়ো লাগে বাৰু জেগাতটো অকমান হেৰি ন যে গুদামৰ নিচিনা এনেকুৱা জেগাখিনি অ সতে হলেও মানে একো নাই দিয়া কাবা এটাক লৈ হলেও যাম ন
অ সেইটো সেইটো ওলাবা ভাল লাগে
অ ভাল লাগিব নহয় নহয় মোৰ যাবলৈ মোৰ জেগা খিনি ধুনীয়া মান মানুহ ধেই আহে ইমান ভাবিবলগীয়া নাই অ জেগা খিনি অকমান হেৰি হয় কিন্তু মানুহ বহুত মানুহ অহা যোৱা কৰি থাকে তালে আৰু কিবা এটা ভাল লাগে সেই কাৰ্পেট খনত বহিয়ে চায়ে থাকিব মন যায়
অ আৰু তোমাৰ সন্ধিয়া সময়কনত যে আৰতিভাগ পায় যে আৰু ভাল
এ ইয়াতে পাতে বহুত ধুনীয়া লাগে আমি আৰতি পুৱাকে গৈছিলো এবাৰ এইটোৱে কথা আৰু শুনা নাই হেৰি এইটো কি বুলি কয় উৰি লৈ পেলাই প্ৰথমতেতো আমি এটা কাম কৰিম আমি অকণ সোনকালে ওলাই যাম
অ ওলাবা
মানে কি জানানে মোৰ মানে এই বস্তু কেইটামান আছে কিনিবলগীয়া হৈ আছে বস্তু কেইটা কিনিব লগীয়া হৈ আছে সেইটো কাৰণে সোনকালে ওলাই গৈ পেলাই মই আৰু কামত তাল কাম খিনি কৰি লৈ পেলাই ব বস্তু চষ্টো কিনি পেলাই তাৰ পিছত তালৈ যামগে
অ সেইটোকে কৰিম ইমান সোনকালে ন নুখোলে যেতিয়া গৈও লাভ নাই নহয়
অ গৈও লাভ নাই নহয় এই হেৰি এইটো কি বুলি কয় মোৰ মানে ফেচৱাছটো শেষ হ'ল ফেচ ৱাছ। আৰু এই গেলা গৰমত নহয় মুখত ঘহিবলৈ একো নাই জানানে এই পাউদাৰ সোপা লেপাৰ বাহিৰে আৰু একো একোৱে নাই ই গতি হৈ আছে মুখখনৰ আৰু থিডিং কৰি। বাকী আছে তাৰপিছত মই মোৰ আৰু মোৰ চেলাৰীটো যোনে কৰে চবেই বেয়া কৰি কৰি পেলাই সেইটো কাৰণে মই ভাবিছো এই তালৈ মন্দিৰলৈও যাম আৰু ইয়ালৈও যাম আৰু মানে কি হয় মই মনতে ভাবি থৈছো আমি হনুমান মন্দিৰলৈও বহুত দিন যোৱা হোৱা নাই মই বাৰু যাব লাগিব বাৰু কোনদিনাখন পাৰোঁ। মানে কি হয় হনুমান মন্দিৰটো মঙ্গলবাৰ শনিবাৰ আগতে। গৈছিলো গম পোৱা নাই আৰু ভাল লাগে হনুমান মন্দিৰত। বহুত মানুহ আহে অও।
আমাৰ আকৌ তেওঁলোকৰ খিনিত যে আছে অ তোমালোকৰ খিনিত যে আছে মন্দিৰ ভাগ সেই ভাগলে মানে কি হয় অ আম আমাৰ মানে আমাৰ আওহতীয়া নিচিনা হয় যে যোৱা সেইফালে নহয় মই ব ছ কিন্তু আমাৰ ইয়াত মানে বা থাকো মোৰ বাৰী বুলি যে কয়
অ -অ
মাৰ আমাৰ এই বুলি কয় পূজাও যা তাত মানে কেইবা ভাগো মন্দিৰ আছে। তাৰ পিছত তোমাৰ তাত হনুমান মন্দিৰও আছে তেনেকে মানে সন্ধিয়া তাত আৰতি হয় তাৰপিছত চালিচা পঢ়ো তাৰপা মই মানে অ মাজতে হনুমান হেৰি কৰিছিলো মানে কৰিয়ে আছো বাৰু তাৰ পিছত তোমাৰ চালিচা পঢ়ো মঙগলবাৰে মঙগলবাৰে মঙগলবাৰে শনিবাৰ
এ পঢ়িবও লাগে পঢ়িব লাগে আৰু মনতটো বহুত শুদ্ধ হয়। আৰু মানে কি জানে আৰু উম আৰু মানে কি জনা মই মানে ভাবি থৈছো মোৰ মন মানে কিছুমান বস্তু মানে মই ভাবিলে মই কৰিব বিচাৰো মানে এ উম মানুহ ন মানওঁতে বেলেগ কথা মই মানে কিবা এটা ভাবি থৈছিলো মইতে আৰু যাম যাম বুলি ভাবি আছিলো। আৰু মোৰ যিয়ে ন মই মন্দিৰলৈ গলে যেতিয়া মানে সেই তাত আৰতি কৰে। বা হনুমান মন্দিৰতো হেৰি গায়ে যে মোৰ একদম গা মানে একদম নুম চুম খিঞৰি যায় মানে আৰু সেই বস্তুটো চাই থাকি মোৰ চকু পানী ওলাওঁ ওলাওঁ হৈ যায় মানে অ মানে সেই বস্তুতটো তুমি যদি ভালকে সেৱা কৰা নাই আশীৰ্বাদ স যত কৰি থাকি কৰিলেও হব। কিন্তু মানুহে সেইটো ভাবে আৰু যে আমুকত যাব লাগিব তামুকত যাব লাগিব মই সচে কৈছো। কিন্তু মানে শান্তি এইবিলাক সেৱা কৰিব লাগে যতে ঘ পৰা কলো মন পবিত্ৰ মন ভাল লাগিব আৰু এইটোৱে কথা।
কিন্তু তুমি এটাত উ মই কি কি এটা বস্তু প্ৰমাণ পাইছো তোমাৰ মন মনটো বেয়া লাগি থাকিলে। তুমি তেওঁৰ ওচৰত গৈ অলপ তুমি বা তোমাৰ চৌপা ভঙি গৈছে ন
অ মাততো মাজে সময়ে ভাগি আহিছে। অ' এতিয়া শুনি আছো শুনি আছো অ তাৰপিছত মানে নহয় নহয় মই শুনিছো শুনিছো মই মানে সেইটো নহয় মই হনুমান মন্দিৰতো এনেও যাম মই এইটো জাষ্ট পৰা ওলাই গল কিন্তু মানে ৰাম মন্দিৰতটো কাইলেলৈ মানে যাম আৰু যামেই আৰু মানে কি হ'ল এ ওলাইটোতো গতিকে যাব লাগিব। মই তোমাক মই তোমাক ফোন কৰিম আমি এটা কাম কৰিম। আমিতি টামান বজাতে যাম তিনটামান তিনটামান বজাতে যাম। অ' তিনটামান বজাৰ পৰা ওলাই দি পেলাই তাৰপিছত মই কাম খিনি কৰিলো। প তোমাৰ কিবা কাম আছে নেকি?
উম তেনেকে টাউনতো গ'লে ভাল মানে কাম তেতিয়া কৰি ল'ব পাৰিম। মোৰহে
অ' তেতিয়াহ'লে বজাৰ অলপ কৰিব লগা আছে। যদি সময় অলপ আ আৰু অলপ আগতে ওলাই যোৱা ভাল আছিল। তেনেহ'লে
অ' সেইটোয়ে অকমান সোনকালে ওলাই গ'লে ভালে হ'ব আমাৰ গ এতিয়া তোমাৰ বতৰে গাজি আছে অ'।
বতৰে গাজাৰ নিচিনা লাগিছে। মোৰ অনুভৱ এটা চে তোমাৰ শুনি আছো মই। আহ আহ হেৰি। এতিয়া হ'ব। যাবলৈ হ'লেও কিবা এাই কাইলে দিয়ে চিন্তা কৰিব নালাগে এই নহয় ভাত কি বনাইছ?
ভাল বাৰ সেই নিৰামিষেই হ'ব মানে। আহোতে মায়ে আহি সেই তোমাৰ ব্ৰত ভঙা হলতো তাৰ। তাৰ পিছতে ৰা খালো ৰাতি এনে ৰুটি খাব লাগিছিলে। তাৰপিছতে পিছে সেই উম অকমান মাৰ গে গেছ লাগি আছে। তাৰ পিছতে তাতে অসুবিধাও হৈ গৈছে। যে তাৰ তাৰপিছ মে মানে মে কেইদিন খ ৰুি ৰুটি খাই খাই বোলে। মোৰ কিবা হৈ গৈছো। যে ৰুটি নাখাও তাৰপ ভাতকে যেনিবা তোমাৰ এতিয়া সেই অ' তাৰ তাপা এতিয়া আমাৰ যেনিবা তোমাৰ আলু ভাজি বনাইছে তাৰপিছত তাৰপিছত কোমোৰা টেঙা আঞ্জা তাৰপিছতে আৰু সেই দিনত তোমাৰ ৰাজ
আ
আৰু ঘুগনি বনাই ৰাজমাহ আৰু বিয়া মিক্স ঘুগনি তাৰ ত পাপৰ অকণক খ বা সকী ভাজি লো মাৰ হৈ যাব।
মই মানে মই মানে সিদিনাখন দেই পাপৰ পাপ আমাৰ মায়ে বনাই আছে কি বনাইছে কি মানে পাপ কৰ এওঁ ভাজিলো দেই তাৰপিছত আৰু আমাৰ ঘ আমাৰ দাদাই কৈছে আৰু যে হেৰি এই পাপ পাপৰ বোলে। এইটোহে ভাল ভ ভাল পাপৰ এটা নাম লৈ পেলাই কৈছে মানে দেই আৰু তাপৰ বোলে কিবা আছিলে। মই পাহৰিলো নামতটো কি কৈছিলে দেই। পাপৰ বোলে সেইটোহে ভাল। ক মই বোলো অ' হয় ন অ কৈছে অ' মই বোলো। খাইছ ন নাই তাৰছত মই খাইছো মই বোলো অ' সঁচাক কেদি স ভাল হ'ব চাগে তাৰপিছত কৈচোন মছি এইটো আকৌ ভাল নহয়। ঘৰলৈ কৈছো অ' এইটো ইমান ভাল ন সেইটো পাত পাপৰহে ভাল নামটো কি কৈছে নে মই পাহৰিলো আৰু তাৰ পিছত যেতিয়া গম পাইছে। সেই পাপৰ সেইটোৱে স সি শলাগি থকাতোৱে হয়। সেইটো পাপ যোনটো খাই আছে। এনেই সেই মগা মানুহ যে ক'ব লাগে। কাৰণে কৈ থাকে। মানে লৰা মানুহ বিলাকে মানে গম পাইছা নাই? সিহঁতি কিবা এটা ক'ব লাগে যে নক'লেও নহয় সেইটো কাৰণেহে কৰে মানে। এনে অতকাইকে মই মানে মাৰ লগত। সহায় কৰি দিব লাগিব কাৰণ দিনটো মাত এনেকে গ'ল যে হ'লেও আৰু ময়ে দিনতো দম ময়ে বেছিভাগ কাপোৰ ধুলো মেলিলো। বাৰু হ'ব দিয়া বুজিছা কিন্তু কাইলৈ যাম দেই।
যাম যাম।
অ অ অ কি বুজি পাইছা তুমি পাতটো মোৰ দেৰিকে শুনি আছা ন অকণমান
অ তোমাৰো মানে সি অকমান ফাটি ফাটি আহিব
অ সেইয়াই সেইয়াই নেইত বেয়াও
তাকে তাকে